হেল্ল'
অ শুনিছানে?
অ শুনিছো-শুনিছো কোৱা কি খবৰ? অ ভাল-ভাল
অ
কোৱাচোন কি আছিল? আচ্ছা মই মানে এই আছ ছিলো এনেই অলপমান শুই কৰি হম গাটো বৰ বিশেষ ভাল নাছিল মানে তুমি কি কৰি আছিলা।
এ ময়ো আছো দিয়া।
আচছা হম-হম-হম অকে এইবাৰ বিহুত কি কৰিলা।
বিহুত এয়া আৰু বিহুত যি-যি কৰে নিয়ম খিনি,
হয়-হয়। হিঃ হে
তাকে হেৰি পিঠা -পনা বনালা বিহুত?
অ, ' তেনেকে ইমান বনোৱা হোৱা নাই, বাৰু অলপ -চলপ বনাইছো। তোমালোকৰ ফালে কেনেকুৱা মানে যা- -যোগাৰ বিলাক?
অ ', সেইয়া বিহু ভোগালী বিহু বুলি ক'লে আৰু ভালেই লাগে দিয়াচোন, গোটেই কেইটা বিহুতকৈ মানে হেৰি, দিনাই সেই বিহুটোতে বেছি ভাল লাগে। মানে ধৰা অ ', আগতে বহাগ বিহু বুলি ক'লে অ', ল'ৰা- ছোৱালী বিলাক আহিছিলে, হুঁচৰি গাবলৈ আজিকালি, কমি গৈছে।
কমি গৈছে আচ্ছা এনেই হুচৰি গাবলে কেনেকে, কে দিয়া হয় ল'ৰা- ছোৱালী খিনিক, মানে, শৰাই আগবঢ়ো, হোৱা নে কেনেকুৱা, -
অ', মানে হুঁচৰি গাবলৈ আহে ল'ৰা-ছোৱালী বিলাক গাঁৱে-গাঁৱে আহে। প্ৰতি ঘৰতে গাই আৰু, তাৰ পিছতে সেয়াই সেৱা আগবঢ়াই মানে কিবা এটা দিয়া হয়, হয়, আৰু
উম ', -উম ', -উম, ' ভালেই লাগে দেই একদম কণমানি কেইজন, জনী আহে যে,
অ', সৰু-সৰু পোৱালি আহে মৰমো লাগে।
মৰমো লাগে তাকে, বাকী, - তেল- পিঠা, চেল -পিঠা সেইবিলাক নিজে বনোৱা নে, নে মায়ে বনাই,?
অ' তেল পিঠাটো মই বনাও, তিল -পিঠা মায়ে বনাই মোৰ।
বা, অ', -অ', হয় নেকি? আচ্ছা, হম- হম- হম। ঠিকেই আছে। বাকী, এনে ক'বাত গৈছিলা?
অ', এইবাৰ বিহু বুলিহে, বিহু বুলি মামাহতৰ ঘৰত যোৱা হয়, তালৈকে যাওঁ আৰু,
আচ্ছা- আচ্ছা, হম- হম- হম ',
এ মাঘৰ বিহুত মানে, অ' এ এইটো বিহুত মানে, এনে মাঘৰ বিহু বুলি ভোগালী বিহু বুলি ক'লে আও ভোগেই আৰু দিয়াচোন চব ফালে অ' উৰুকা দিনা ভাল লাগে, চবেই মানে অ' তোমালোকৰ তাত কি কৰা মানে, আমাৰ ইয়াত ধৰি লোৱা হেৰি আমি চবেই ইঘয়ে-সিঘয়ে ঘৰত মানে আ আমাৰ পৰিয়ালৰ মানুহগি কে কেইঘৰত আৰু কিবা কিবি বিহু উৰুকা দিনা চ চবয়ে ঘৰতে যাওঁ কি বনাইছে, কি নাই বনোৱা এনেকুৱা আৰু, আৰু মাতেও, অ', মাতেও বোলে আমি মাং খবৰ নাই চো আহিবি খাবলে
অ', অ' হেহ হেহ, অ' এই, গানটো উম এই পৰিৱেশটো বহুত ভাল লাগে দেই আই আমাৰো সেই একেই এই মানে, যোৱা তোমাৰ হেৰি হ'ল এইবাৰ তোমাৰ এইটো উৰুকাত তোমাৰ হেৰি এ সৰু সৰু ল'ৰা ছোৱালীকে মাতা গ'ল মানে অ ডাঙৰ দুঘৰে মিলি পেলাই আয়োজন কৰা গ'ল আৰু ওচৰৰ সৰু লৰা ছ ছোৱালী যিমান আছিলে তাহাঁতক মাতা গ'ল আৰু আমি ঘৰ মানে ত তেওঁলোক কাৰণেও কিবা স্পেচিয়েল আৰু খাইছে ফূৰ্তি কৰিছে আমি বনাইছো কৰিছোঁ একেলগে মিলি সেই তেনেকেই আৰু চিতল মাছ অনা হৈছে ও তোমালোকৰ মাছ কি আছিল বা এইবাৰ
মাছ আমাৰ পুখুৰীৰে মাছ দিয়া পুখুৰীৰ মাছ ছে আৰু যি পায় অ ৰৌ মাছ বৰালি এনেকে
অ অ এই ভাল লাগে দেই উৰুকাটো উম অ হাঁহ আহ তেনেকুৱা তোমাৰ হাঁহ প্ৰিয় নে নে চিকেন প্ৰিয়
মোৰতো হাঁহটো ভাল নালাগে ইমান আজ আগতে মই খুব ভাল পাইছিলো হাঁহ আজিকালি মই ইমান ভাল নাপাওঁ অ আমাৰ কেইবাবিধো মাংস আনে হে মাঘ বিহু উৰুকা বুলি ক'লে আৰু আ হাঁহৰ মাংসও আনে, তাৰ পিছত চিকেনও আনে, চিকেন ধৰি লোৱা আমি হেৰি পোলাও বনাওঁ। পোলাওৰ লগত খাওঁ, ভাতো বনোৱা যায়, তাৰ পিছতে আৰু কাঠ আলু ফ্ৰাই কৰা হয়, উ।
আচ্ছা, পোলাওৰ লগত হাঁহো খোৱা যায় চাগে ন?
হাঁহটো নাখাওঁ অ।
অ অ, মই মানে সেই কম্বিনেশ্বনটোত ট্ৰাই কৰা নাই মানে।
অ নাই হাঁহটো নাখাও। হাঁহটো এই এনেই ভাতৰ লগতে খাও। মই যেনিবা হাঁহটো নাখাওঁৱে, এ হাঁহ জোলটোহে খাওঁ।
অ', অ অ অ। বাৰু, বাকী এনে কোৱাচোন মানে কেনেকুৱা হয় ধৰা তোমাৰ ৰাতিপুৱা উঠি, কি কৰা যায় গৰুক ধোৱা হয়, তাৰ পিছত মেজি কেনেকুৱাকৈ মানে আয়োজন বিলাক কেনে কুৱা ধৰণৰ। তাত
অ', মাঘ বিহুৰ দিনাতো গৰু ধোৰা ধোৱা নহয়ে।
উম-উম-উম, এ হেৰি কথা কৈছো, এ তোমাৰ এই ভোগালী অ কি
ৰঙালী বিহু। অ ভোগালী বিহুত হেয়া ভোগালী বিহুত হেৰি, গৰুক অ নহয়-নহয়, নহয় হেৰি ভো এ কি বুলি কয় ৰঙা বহাগ বিহুত হে
বহাগ বিহুত হে অ-অ, বহাগ বিহুত হয়, এ তোমাৰ ভোগালী বিহুত নহয়। ‌অ-অ-অ।
হেৰি মানে ধৰা, অ-অ।
অ-অ। দিয়া, কনফিউচন হৈ যায় বাৰু
অহ। এয়া মানে কি হয়, আমাৰ ইয়াতে ভেলা ঘৰ বনোৱা হয়। তাতে গাঁৱৰ মানে মানুহ মতা মানুহ বিলাক আৰু, মাইকী মানুহ নাযায় তাত থাকে গৈ। অ, ৰাতি খানা খায়। ল'ৰা খিনিয়ে মিলি খানা খাই তাত তাৰপিছতে আৰু এটা মান নিয়মো আছে নহও, সেইটো আৰু চুৰ বুলিও ক'ব নোৱাৰি, এটা ফূুৰ্তি আৰু, আ কি বুলি কয়, জেৱৰা জপ বনাই এইবিলাক মানে চুৰি কৰে, ৰা ৰা তাৰপিছত ৰাতিপুৱা অলপ মানে নাই শকীয়া হৈ থাকে এইবিলাক, তাত মেজিত তাত গৈ জ্বলাই
অ-অ-অ অঁ, এ এতিয়াও আছে ন সেইখিনি? এ, মানে আছে ন, সেই নিয়ম পৰম্পৰাখিনি এতিয়াও আছে! অ-অ-অ-অ-অ অলপ-অলপ আছে।
ক কৰিলে, তৌ তেনেকুৱা মানুহো চিনি পায় ন মানুহ বিলাক কে বোলে ঘৰ মানুহে বেয়া পাব ইহঁতৰ নকৰো, যোনে বেয়া নাপায় আৰু তেনেকুৱা কৰে, তাৰপিছতে সেই ৰাতি মতা মানুহ সখিনি ভেলাঘৰত থাকে তাৰপিছতে ৰাতিপুৱা আকৌ কি হয় অঁ চবে গা পা ধুই কৰি অ মতা মানুহ মাইকী মানুহ সৰু, ডাঙৰ চবেই তাৰপিছতে সেই মেজি জ্বলাই অগ্নিক সেৱা কৰে তাৰপিছত, আহ তাত পিছতে আহি আৰু চবেই ইঘৰে-সিঘৰৰ ঘৰলৈ যায়। গৈ জা জলপান খাই মা তাতে, মাতে ধৰি লোৱা গাঁৱৰ ত
অঁ
পৰিয়াল বুলি কথা নাই আৰু গাঁৱৰ যোনেই মাতে তই ঘৰলৈকে যোৱা হয়। তাৰপিছতে
সেইখিনি ভাল লাগে মানে, মানে গাঁও অঞ্চলত, সেই মানে বস্তু খিনি চাবলৈ মন যায় কেতিয়াবা, চহৰত মানে তোমাৰ তেনেকুৱা নহয় টো, অ সালি সৰুকে মে যি মানে বজাৰত মেজি পোৱা যায় মানে অ সৰু-সৰুকে বনাই ত' সেই তেনেকে মেজি উম মানে কিনিব লগগীয়া হয়, তাকে- তাকে কিনিবলগীয়া হয়, আৰু ধৰা এ নিয়মটো কৰা হয় আৰু সেইখিনিতে ফুটি ফাৰটা কিন্তু মানে তোমাৰ সেই অ-অ কিন্তু সেই গাঁৱৰ সেই পৰিবেশতটো সেইটো বেলেগে আৰু বিহুৰ সময়ত নহয় এ সেইকাৰণে মানে ভিলো কেনেকুৱা বা কি তাতে এ
তে যে চহৰত সেই নিয়ম খিনি কৰিছে ন নোৱাৰিলেতো তেনেকেই কৰিব লাগিব।
তেনেকেই কৰিব লাগিব তাকে আৰু মিক্সিত খুন্দি তোমাৰ পি পিঠাবিলাকো ভালকে তেনেকে নুঠে গৰম হৈ যায় পিঠা খিনি চাউল, খিনি চাউলৰ, গুৰি খিনি গৰম গৰম হৈ যায়গে ভালকে নুঠে আৰু আঠাও ইমান এটা নাহ চাউলৰ উম
আজিকালি অ আজিকালি মানে আমাৰ ইয়াতো ঢেঁকীটো খুব কমি গৈছে তথাপিও আছে দুই এঘৰ মান দুই এঘৰ মানুহত তাতে মানুহ বিলাক যায় আৰু আৰু বিহু বুলি ক'লে ঢেকী মাততো শুনে ভাল লাগে
অ এক
তাৰপিছতে সেইয়াই আৰু ডাঙৰখিন ডাঙৰ খিনিক মানে সেৱা কৰা হয় ধৰি লা গামোচাই দি হওক বা কিবা বেলেগ এটা াই দি হয় মাক
উম হম হম হম তাকে আৰু যে জেতুকা জেতুকা যি টো গোন্ধ আৰু ৰং বৰ ভাল লাগে একে হাতত যে এ মাজৰ পাৰি যে ডাঙৰকে চকল লগোৱা যায়
আহ সেইটো বাৰু সে ব'হাগ বিহুলৈ বেছি লগোৱা যায় মাঘৰ বিহুত কিছুমানে লগাই আৰু আজিকালি মেহেন্দিত টোৱে লগায় তথাপিও পৰম্পৰা হিচাপে জেতুকাটো লগোৱা লগাব লাগে আৰু অ জেতু ু ভাল ল কি আচল জেতুকাই লগাব লাগে মেহেন্দীতকে কিবা কিবি কেমিকেল মিক্স থাকে ন জেতুকাটো মানে এক্দম নেচাৰেল হয় হ
উম তাকে
তাৰপিছতে আৰু গাঁৱত বহুত কিবা কিবি পাতে এতিয়া খেল ধেমালি পাতে এইবিলাক আহ েৰ খেল ধেমালি সেয়া মানে ধৰি লোৱা কুকুৰা যুজ
আহ
অ কি বুলি কাবা দিয়ে এই মানে যিমান খেল থাকে আৰু যোনে যিমান
অ আহ এইবাৰ কিবা হৈছে নে উম কোৱা
আৰু এটা এনেক কিবা বেজি বেজি দি এনেকে চিলাব লাগে এনেকুৱা ধঢেৰ কিবা কিবি বহুত খেল
মানে কি নতুন নতুন ওলাইছে নেকি বেজি দি চিলোৱাটো
অ বেজি দিছিলা এনেকে দৌৰি দৌৰি গৈ কিবা সেইটো মই ইমান দেখা নাই নকি এনেকুৱা এটা খেল আছে অ সেই খেলতটো আমাৰ ইয়াত মানে তেনেকে মই দেখা নাই আমাৰ গাঁৱৰ মানে ইমান অ ইমান মানে ল'ৰা ছোৱালী নাই সেইকাৰণে মানে বহুত খেল খেলিব লগীয়া নহয় গৈ তথাপিও দুই এটা খেল খেলে অ আৰু কিছুমান জেগাত মানে আমাৰ গাও অ ওচৰে পাজৰে জেগা বিলাকত অ দুদিন ধৰি মানে খেল ধেমালি পাতিয়ে থাকে অ সে গম পাওঁ আৰু চাবলৈ যোৱা নহয় মানে বিহু দিকেইট মানে ধৰি লোৱা ঘৰতো কাম থাকে ঘৰতো আলহী থাকে বা আমিয়ে হক ক'ৰবাত যাবলগীয়া হয় তেনেকে মানে কিবা চাবল চাব যাবলৈ নোৱাৰো মানে গাওঁতে যি পাতিছে সেইখিনিয় অ সেইখিনিয়ে চোৱা যায় উ
হেৰিও যাবলৈ অলপ পটককে যাবলৈও অকন দিগদাৰো হৈ যায় নহয় জানো অ অ এ ঠিকে আছে তাকে তাকে যাব লাগিব দেই সঁচা মানে সেই বিহুৰ সেই পৰিৱেশটো চাবলে ভাল লাগে আহিম দিয়া অ অ অ ঠিক আছে দতিিয়া আকৌ কথা পাতিম দেই অ অ ৰাখিছোঁ
আহ হ'ব দিয়া